হেল্ল অ শুনিছ নাই? শুনিছো শুনিছো। তই শুনিছ নাই? হেল্ল। হেল্ল হেল্ল। শুনা পাইছ নে বোলো?
অ শুনা পাই এই হেৰিয়া ফ্লিপকাৰ্টৰ ডেলিভাৰী পা ফোন কৰি কৰি দিছে আক সেইকাৰণে তোৰ নেৱৰ্কটো কাত খাই কাত খাই গৈছে।
ফ্লিপকাৰ্টৰ কি তোৰ আজি ডেলিভাৰি আহিব নে কিনো?
অ এই পাৰ্চেল এটা আছিলে। এই মা তোমাৰ ভাগৰ ফোনটো দিয়াসোণ।
পাৰ্চেলটো আহিব মানে হেৰি নহয় এইটো বুলি কয় ইমান ৰাতিপুৱাই ফোন কৰিলে নে পাৰ্চেলটো মোৰো আহিব লগাই আছে।
আমাৰ এই সি এতিয়া আমাৰ এইটো চাইডৰ পৰা তহঁতৰ চাইডে যায় আকৌ সেইকাৰণে আমাৰ আগতীয়াকে দি থৈ যায়।
অ অ হয় চাগে। বাকী খবৰ ক?
খবৰ ভালেই।
মোৰ মানে কালি শুনিবি হা ডিম ডিম একপ্লেট আনিলো কালি তাৰপিছত এতিয়া মানে মই চাহৰ লগতো মোক ডিমহে লাগে গম পাইছ নাই।
পাগল নিকি?
অ সঁচাকে মই এতিয়া চাহ মানে চাহ কি খাওঁ কি খাওঁ বিস্কুট-চিস্কুট আছে কিন্তু বিস্কুটে মোৰ খাবলে মন যোৱা নাই এইয়া দিম এটা মই মজাকে অমলেট কৰি লৈছো দেই চাহৰ লগত মই দিম
এই পেট-চেত পকাই ধৰিব ৰাতিপুৱাই দিম-চিম খালে।
হেই একো নাই ইমান মই টেনচনেই লৈ থকা নাই।
আনি থোৱা আছে মইয়ো এতিয়া খাওঁ খাওঁ লাগি আছে মই নাই খোৱা নহয়। ৰাতিপুৱা খালে মোৰ পেট চেত পকাই থাকে।
তই এটা মামা ঘৰত আছ নে ঘৰত আছ?